হেল্ল'? শুনি পাইছা?
হেল্ল'? অঁ, পইছোঁ। পাইছোঁ। ভাত ছাত খালা?
মই এতিয়া তুমাৰ হেল্ল'?
কৰি আছোঁ অ' শুনা পাইছা ন? হেল্ল'?
তোমাৰ চাউণ্ডটো শুনাই পোৱা নাই ভালকে।
ৰবা, হেল্ল'? শুনা পাইছা?
এইটো
অ'হ পাইছোঁ। পাইছোঁ।
অ। অ। তুমি, তুমিও টউশন কৰোৱা নেকি?
নাই নাই নকৰাও টিউচন, এনেই মই ভাইটিক পঢ়াও আৰু স্কুলৰ। টিউচন তেনেকে
অহ অঁ অঁ ঠিকেই আছে, তুমি তেন্তে এইবাৰ ডিচেম্বৰ মানলৈকে ট্ৰাই কৰি চাবা হা নেটৰ। তেতিয়ালৈকে চাগে শ্লেটটো ওলাবগে
তাকেই ভাবিছো ৰবা আৰু এই যে বি এডৰটো কলা বি এডৰটো চলিয়ে আছে ন গুৱাটী
উম অ হে গুৱাহাটী ইউনিাৰিটি যে নতুনকে ষ্টাৰ্ট হৈছে, আ আজি দিলে চাগে। কিন্তু বহুত মাাক্ছ লাগে অ' ইয়াত আৰু পইচাও বহুত যায়।
উম আৰু পইচা বেছ বেছি বেছি হ'লে পইচা বেছিকে যায়।
উম বেছিকে গ'লে বাৰু পানাছিল মানে
ইমানে দুই লাখৰ ওপৰত যায় ইয়াত, ইউনিভাৰ্চিটি
ইমান বেছি
লাষ্ট য়েৰ লাষ্ট য়েৰৰ আগৰি বছৰ মোৰ লগ দুজন মান নে ললে তাহঁতৰ হেৰি পৰিছে, ফাৰ্ষ্ট ইয়েৰতে এক লাখ দশ পৰিছিল, এডমিচন।
উম
মানে ধৰা আৰু পাঁচ, ফাইভ থাউজেন্ডনমান কম হয়, মোৰ মানে হয় আৰু হুম
বহুত বেছি মানে
অঁ নন্দেশ্বৰ
এইটো শু শুনিছিলো আমাৰ এই যে অপেন ইউনিভাৰ্চিটিত বি এ বি এড হোৱা বুলি কিনে
অঁ আহ উ ওলাইছিলে ইগ্নুত ওলাইছিল কিন্তু ইগ্নুৰটো কি কৰে ইগ্নুত বি এড কৰিব পাৰিবা
মানে মানে কি থাকিলে
ইগ্নুৰ সেইটোৱে সেইকাৰণে মানে ময়ো দুদিনৰ হাঁহটো চাই উঠি হাঁহ নাপো নোৱাৰি যিহতে কিয় লওঁ ন কাল আ
অ বিএডৰ খৰচটো বেছি হৈ যায় মানে এইবাৰ যে জীৱন প্ৰেৰণা যে দিলে পি এইচ ডি কৰি থকাখিনিক জীৱন প্ৰেৰণা দিলে তাৰপিছত আমাৰ খিনিক দিলে ন ত মানে মুখ্যমন্ত্ৰ্ৰী কৈ আছিলে যে বি এডটো এতিয়া অলপ পইচা যায় এতিয়া আমাৰ ইয়াত তে মানে যেনেক োৰ অলপ পইছা কৰি পৰাই
উম
মিনিমাম পইচা দি কিনে কৰোৱাটো ব্যৱস্থাটো কৰিব আৰু যাতে সবেই কৰিব পাৰে আৰু মানে বিয়ে তিয়া সবে কৰিব পৰা কৰ্চ নহয় আৰু
মানে গভমেন্ট বত ইমান নলয় গট যল ই গুৱাহীত কি আ গ লিমিটড চ অ ত াজমাৰ মানে একৰ পৰা ৰেং বাৰ একৰ পৰা এৰ ভিতৰত ট্ৰেন থাকিবই লাগিব আৰু একৰ পৰা একৰ ভিতৰত কেম থাকিব লগা হ'লে তুমি হবা কিমান মাছ লাগ
উম
বহুত অ এনেধ হব এতিয়া খামিলাক চলি আছে ন অ বি য়ে লডেও চলি আছে চমভিলাত দেউতাই চলি আছে বি এ দুহেজাৰ তেৰ চল্লিশ বি এ তত কম বাৰু আ চাগে থ অ তাতে এল পিজিয় নটো থাৰ্টি ফাইভ থাৰ্টি চিকস এনেকোৱাই
য়া আহ মই মানে এটা কাম কৰিছিলো হা মানে
উম
এন চি আৰ টিৰে তাতে মানে ষ্টুডেন্ট খিনি চৰকাৰী স্কুল দিকসা ই বিদ্যা এইবিলাক মানে ব্যৱহাৰ বিলাক, কেনেকুৱা সেইটো মানে ছাৰ্ভে এটা চলিছিলে।
উম উম।
সেই চাৰ্ভিটোত আমি মানে, টিচাৰো লব লগগীয়া হৈছিলে। টিচাৰৰ আগৰ টিছাৰ খিনিও বি এড কৰিছে। মানে পিছত বি এড কৰিব দিছে।
উম
মানে কৈছে যে বি এড নকৰাকে মানে সিহঁতক থাকিব নিদো, মানে থাকিব নোৱাৰিব। আৰু টিচিং কৰি আগতেতো বি এড নাছিলে তেনেকুৱা।
কিন্তু পিছত সিহতক প্ৰাইভেটলি পঢ়িবৰ কাৰণে মানে চানস দিছিলে যিহেতু সহতৰ অলৰেডি চাকৰি হৈ গৈছিল।
উম
এই আছিলে দিয়া। টু থাউজেন্দ নাইন্টিন লৈকে ডি এড লটো প‌ৰাইভেতকে আছে। তাৰপাছতে চিয়াৰ পিয়ে ললে
এই বাৰু
উম সেটোয়ে ইয়াৰে মাছ্টৰ জন চেন নেুৱ সেইটো এ এফচটো
এই এপটো? এই আপটোৰ মানে তোমাৰ এইকেইটা পাঁচটা কলটো, পাঁচ্ত কলটো ভেলিডেশ্যন কৰা হ'ব এজন মানুহ থাকিব চেক কৰিব আৰু। কলটো আমি যি কাবডি ল চে কৰিব কিবা মানে, বেয়া চেয়া কথাটো কৈ থকা নাই, চেক কৰি উঠি সিহঁতে মানে পঠাই দিব। পঠাই দিয়াৰ পিছত হেৰি হ'ব তোমাৰ মানে, পেমেন্টো চ কৰিব পাঁচতা কলৰ ইমান পে'মেণ্ট, উ ধোৱা শ্ব' কৰাৰ পিছত তুমি তাত, আ মানে তোমাৰ ইউ পি আই আইডিটো দিব লাগিব অপচন আহি যাব ইউ পি আই দিব পাৰা অপচনটো আহিলে তাত এটা মানে দুইটা ভেৰিফাই হ'ব ইউ পি আ আই ডি ইয়াৰ পিছত দুই টকা এটা তোমাৰ তাত সোমাইছে নে হুমুৱা নাই এপটে মানে তুমি ভাৰিফাই কৰিব লাগিব ভেৰিফাই কৰি উঠাৰ পিছত হ তাৰ অলপ সময়ত পিছত মানে ধৰা এই এদিন দুদিন আৰু তাৰ ত পিছত যিদিনা পেমেণ্ট ৰিলিজ হয় এতিয়া আমাৰ ইয়াৰ ড পে'মেণ্টবিলাক বেছিভাগ মই ৰিলিজ হয় হেৰিত শুক্ৰবাৰে হয় নহ'লেতো সোম মংগলবাৰে হয় নহ'লে মানে শুক্ৰবাৰে হ'ব বা নহ'লে মঙলবাৰে হ'ব, সেনেকে যদি‌ ভেলিডেচন গোটে টাস্ক খিনি হৈ হৈছে, তেতিয়াহ'লে নিজে নিজে পে'মেণ্টবোৰ আহি যায়। সেইটো ইউ পি আই ডিক জোনটো দিয়া যায়।
অ'। উ। আৰু মাহত কিমান কৰি কিবা আছ
তেনেকুৱাকে তোমাৰ মাহত নাই, এইটো প্ৰজেক্ট হে আহিছে এক দুই মাহৰ কাৰণে। নে ওৱান টাইম আৰু। ডেটা লাগিছিলে, ইমানখিনি মানুহৰ, সেইখিনি হৈ যোৱাৰ পিছত নিজে নিজে বন্ধ হৈ যাব। এতিয়া তোমাৰ যেতিয়া এটা টাস্ক কমপ্লিট হ'ব। তেতিয়া তুমি কাৰবাৰ ল কথা পাতিব পাৰিবা, লাইক তুমি কলি হ'ব পাৰিবা। তুমি নিজেটো কল কৰি ল'লা। কাৰুবাক লাইক, মোক যেনেকে কল কৰিলা
ই আছোঁ। তেনেকে তুমি বেলেগ
অ, অ, অ।
কলি হৈ হৈ অ পোৱালি হৈ বহুত কেইটা তাস্ক কৰিব পাৰিবা। বড়ো লেংগুৱেজৰটো বন্ধ কৰি দিয়াই নাই। অসমীয়াৰ কয় যে বন্ধ কৰি দিছে, কিন্তু বৰৰ মানে সিহঁত সেনেকে কলি হৈ হৈ বহুত
অ'। মই এতিয়া ইয়াৰে পিছত আৰু কাৰ লগত পাতিব আহিলো
এতিয়া তুমি এতিয়া গ্ৰুপত বহুত কেইজন আছে, কাৰ যাৰে লগত পাতিব পাৰা তাৰ পিছত তোমাৰ মা ভাইটি ভন্টি যোন আছে মোৰ লগত পাঁচটা কৰিলা তাৰ পিছত মই কৰিলোক কথা পাতিব পাৰিবা কিন্তু অ মোৰ লগত পাঁচটা হৈ গ'ল ন তাৰপিছত তুমি আৰু কোনোবা এজন বেলেগৰ লগত কথা পাতিব লাগিব মই তাৰমানে কৈছো চবকে মানে বুজি পাবৰ কাৰণে আৰু যে ফ ফলটো মোৰ লগতে কৰা তাৰপিছত আইডিয়া টো আহি যাব
উ
পিছত পঢ়িব পাৰিবা আৰু। যাই লগ আৰু মানে যাক ফল বা কেইজন
অঁ
য়া এপটো থাকিলে হৈ যায়
অঁ অঁ অঁ উম উ লগ
উম দচ মিনিট হ চাগে ন
মই চোৱাই নাই অঁ হ'ল হ'ল